হেল্ল' অ যেনে -তেনে তোমাৰ তুমি কৰিলা ন? মই লোক পএ নাই
অহ' কি কৰিছিলা?
একো নহয় শুই আছোঁ।
ভাত পানী খালা?
অ' এতিয়া যামহে খাবলৈ। এই ফোনটো কাটা পিছত যাম আৰু,
অ', অ', খালো মই তাৰপৰা এনে পৰি আছিলো।
কি খালা?
আজি দিম দিছিলে। তোমালোকৰ ইমান দেৰিকে মানে হট কেচত থয় নেকি?
অ',
ঠাণ্ডা হৈ গ'ল ছাগে মানে দেৰিকে দিয়ে।
নহয় স সন্ধিয়াতে বনাই দিয়ে। ছটা সাতটা মানতে বনাই থৈ দিয়ে।
অ, অ', অ', আমাৰ আকৌ লগতে দি দিয়ে যে সেইকাৰণে যাব লাগে আৰু নটা বজাত।
অ এনেকে চবেই খাবলৈই।
অ' থালিত দিয়ে ডাইনিং হলত একেলগে বহি খাব লাগে। তাত ফোনো নিব নিদিয়ে। অহ'
অ, নহয় মাজনী যেতিয়া কম্ফৰ্টেবল তেতিয়া খাব পাৰে।
অ',
আমাৰ আমাৰ মানে আমাৰ ইয়াৰ ৰান্ধনি কেইটা ইয়াত বনাই মেলি আকৌ হোস্তেলতো বনাব যায় ন তাৰ কাৰণে জল্দি বনাই দিয় আমাৰ ইয়াত গৰম দিনতো একো নাই বাৰু ঠাণ্ডা দিনতহে প্ৰব্লেম হয় ঠাণ্ডা ভাত খাব লাগে ন, ছটা বজাত খাব নোৱাৰি নহয় ভাত
নাৰে এই সেইটোৱে আৰু ঘৰত হলেও এনেকে চাৰে ন দহ মান বাজি জিয়ে যায় ভাত খোৱাতে
উম আৰু, অ মই ঘৰলৈ শ্বিফ্ট হম নহয় এতিয়া আৰু পাঁচ দিন আছে আৰু
অ শ্বিফ্ট
একেবাৰে
একেবাৰে ঘৰ
উম। মোৰ ঘৰ, উম, ম ঘৰ বেছি দূৰ নহয় নহয়, মই খালি প্ৰব্লেম হ'ব বুলিহে ইয়াত আছিলো, কিন্তু ভাবিলো, ইয়াত থকাতকে ঘৰত থকা মানে এশ গুণ মানে ভাল আছে আৰু। খানা ভালকে হ'ব। তাৰ পিছত, এনেই পইচা ফালটোকে পইচা খৰচ নহ'ব।
অ, সেইটোৱে, আৰু মানে লাষ্ট এতিয়া, মানে এইটো নেক্সট ফিফ্ট ছেম, ছিক্সষ্ট ছেম মেমটোতো বয় চিৰিয়াছ হয় ন তো তোমাৰ বহুতখিনি সুবিধাও পাবা ভাল। পঢ়িবলৈ মেলি বলেও মানে অহা যোৱা কৰোতে অলপ কষ্ট হব কিন্তু আকৌ ঘৰত গৈ মেলি শান্তি লাগে আৰু
অ কিন্তু আমাৰ উপায় না আমাৰ এটা চেমিছ ফ - ফোৰ - ফৌৰ মান্থচৰ কাৰনে হয় হা, তাই ফোৰ মান্থচত আমাৰ অকল দুই মাহে ভালকে ক্লাছ কৰে। ইচষ্টাৰ্টিং ত ভালকে ক্লাছ ন আৰু লাষ্টৰ একজামৰ আগত ভালকে ক্লাছ নহয় সেই দুমাহটো মানে পুৰা ক্লাছ হয় আৰু সেই দুমাহে মানে অহা যোৱাটোক ভালকে
কৰিব লাগিব উম আৰু এতেন্দেচটো সেইটোৱে ফাৰ্ষ্টত এ অলপ উৎ উঠাই ললে পিছত মিচ কৰিলেও ইমান নকমে তেতিয়া।
এবাৰ চবকে কৈ থব লাগে আগতিয়াকে ক্লাছ মিচ নকৰিবলে।
অ সেইটোৱে। তেতিয়া লাষ্টত সবে একেলগে আচ বাগ বাৰিলেও কেচ নাই আৰু। ইয়ালে ওচৰত ইয়াত মানে ক'ত পদুমণি ধান পাৰ হৈ?
পদুমনি থান পাবয়ে নালাগে।
ৰাছ আগত মানে যাতে বেছি দূৰ নহবয়ে আৰু।
সেইটোয়ে আমাৰ আধা ঘন্টা লাগে ঘৰত অ ফৰ্টি ফাইভ মিনিট আও ঘৰৰ পৰা ওলোৱা। ওলা পা কলেজ পোৱালৈকে আধা ঘন্টা লাগে। পাঁচ মিনিট অ'কে।
স্কুট
নহয় নহয় নহয় স্কুটি নানো ইমান দূৰ স্কুটি আনিলে বেছি কষ্টয়ে হয়। স্কুটি আমাৰ মানে অকণ ওলাই আহিব লাগে। ঘৰৰ পৰা তাৰ পৰা ওলাই আহি পোন্ধৰ মিনিটৰ ৰাস্তা পাঁচ কিলমিটাৰ মান তাৰপিছত ওলাই আহিম। স্কুটি লৈ। স্কুটিখন তাতে দোকান এখনত চিনাকি দোকান এখনত থম। তাৰপিছত বাছেদি আহিম। আম বাছত আধা ঘন্টা লাগিব লখিমপুৰ পাম তাৰপিছত টমটম টমটম বিষ্ট
উম উম।
টকা লয় হয়নে অকল, ত্ৰিছটকাত মই কলেজ পাই যাং ছিক্স টি ৰুপিজত মই অহা-যোৱা হৈ যায়।
হৈ যায় অ'। অ' আৰু স্কুটিত তেল ভৰাই ল'লে বেছিহে যাবা বাৰু। তেনেকে চালে। উম - উম, তেনেকে আহাই ভাল বাছত।
উম।
কিন্তু আৰু
ঘৰত মা-দেউতা অকলে থাকে যে, কিমাননো অকলে থাকিবা বেচেৰা আমি - আমি দুই টাই মোৰ ভাইটি ময়ে দুইটাই যোৱা টাইমত একদম চকুপানী লৈ থাকে আৰু চকুত। মই যদিও ওচ ৰতে থাকোঁ।
ভাইটিও বেলেগত থাকে?
অ' ভাইটিও বেলেগত থাকে আৰু মই এনেই ভাবিলোঁ আৰু, যে এম এ কৰিবলৈতো বাহিৰত যাবই লাগিব। ঘৰত চোন থাকিবই ৰম। তাৰপিছত এম এ কৰা আহাৰ পিছত কিবা কিবি চাকৰি তাকৰি কিবা কাৰণে পঢ়িব লাগিব তাতোতো ঘৰত থাকি পঢ়াতো ইমান নহয় ন তো বাহিৰত থাকিয়ে পঢ়িব লাগিব। তাৰপিছত চাকৰি হোৱাৰ পাছত তাকে বিয়াই পাতি দিব ত ঘৰত থাকিব ই নাপ উম সেইটো কাৰণে মই ভাবিলো আৰু এবছৰ ঘৰতো থকা হ'ব। ডিগ্ৰীটো এনেুৱা নহয় নে ডেইলি উম ফিফটিন আৱাচ ছিক্সটিন আৱাচ পঢ়িব লাগে।
উম, তেনেকে দৰে এক্সামৰ আগত বহিলে এনে হৈ যায়, ইমান এৰেৰ হয়।
অকমান চাই থব লাগে এক্জামৰ আগত। পঢ়ি থলে হৈ যায় আৰু।
তাৰো ক্লাছৰো কতো ইমান কেচ নাই। অ' এনেও ক্লাছত পঢ়োৱাবোৰ ইমান বুজি পোৱা নাযায়ে। এটেনডেঞ্চ অকল। বাকী অকল ইউটিউব, গুগল
উম, এনেই কেতিয়াবা ভাবো হা যদি। ইউটিউব, ছাটজিপিট, গুগল নাথাকিলে আমি কি কেনেকে পঢ়িলোহেতেন আমি কি কিতাপ পঢ়িলোহেতেন নেকি তাৰপিছত কিতাপ পুহি আমি কি এনালাইচিছ কৰিলোহেঁতেনেকি মই ক'ত মানে ভাবো মানে এনেকা লাগে কি ইম্পচিবলে হৈ যায়। যে লাইফটো নিচি লাগে, কিন্তু আকৌ ভাবো আমিটো ন নাইন টেনত এইবিলাক নাছিলে ন আমি। আছিল যদি গ'ম নাপাওঁ। কিন্তু আমিছিলা পাইছিলা নেকি তুমি।
উম, মই ইয়াত ইয়াত আহি ইয়াত হেৰি ছেকেণ্ড চ মানে মই গ'ম পাইছো হেতিতি ক ফাৰ্ষ্ট টাইমতো গমানাপাওঁ মই।
হে মই ইয়াত অহা পাছত গ'ম পাওঁ বাৰু উম, খালি। হাইৰ ছেকেণ্ডৰীতো গ'ম নাপাওঁ। হাই ছেকেণ্ডেৰীটো গুগলৰ পৰা পঢ়িছিলো আৰু গুগলৰ কথা গ'ম পাওঁ অলপ চলপ ইউটিউব ইউটিউব আছিলে কিন্তু। হায় ছেকেণ্ডৰী মেট্ৰিকতো ইউটিউবো না চালো। অকল টিচাৰ ওপৰত ডিপেণ্ড হৈছিল তেতিয়া কিন্তু আমাৰ নলেজ থাকে বেছি আছিলে নেকি এতিয়া আমাৰ কিবা এটা লাগে ছাটজিপিত দি মাৰি লওঁ অলপ টাইমৰ পাছত পাছ প হয়।
পাহৰি থাকো কিন্তু নিজে বুকখন মেলি মেলি বেলেগ কেইটা বস্তু চাওঁ তাৰানে কাশে বাৰে থকা বাকী দুই তিনিটা আৰু জনা হয় বিচাৰোতে কিন্তু এতিয়া উম, এয়া আমাক যে কয় ন হেৰি ডিচনেৰী চাবলৈ যে ক আমি তেতিয়া গুগলত মাৰি দিওঁ ন ডাইৰেক্ট কিন্তু ডিচনেৰী চালে আৰু দুটামান ৱৰদ জানা হয় ৱৰ্ডছক বাহে
এতিয়া এতিয়া আগতে মানে মই এই চিমিলি মেটাফৰ এইবিলাক মানে বস্তু পঢ়িছিলো ক্লাছ টেনত অ' ক্লাছ টুৱেল্ভত চাগে নেকি? চি ইউ ইটি দিওঁ দে কেতিয়াবা নাজানো অ' টুৱেলভতে টুৱেলভত টুৱেলভত চাগে টুৱেলভত এই চিমিলি মেটাফৰ এইবিলাক পঢ়িছিলোঁ মানে সেইটো বস্ত মোৰ এতিয়াও মনত আছে। কিন্তু ইয়াত কলেজত আহি যে আমি ধেৰবিলাক পঢ়িলোঁ। সেইবিলাক মোৰ ইমান নাথাকে। সেই তেতিয়াৰটো মনত আছেই নাই উম।
মানে এতিয়া আমি একজামটো পাছ কৰিব পঢ়িছো। তেতিয়া মানে সেইটো নিজে নিজৰ নলেজৰ কাৰণে পঢ়া হৈছিলে নিজে নিজে মনত থাকি গৈছিল। কিন্তু এটা মাস্কৰ কাৰণে মানে দৌৰাটাইপ হৈ আছে।
সেইটোৱে নলেজটো বহুত কমিছে আমাৰ যেতিয়া কম্পিটিতিভ একজাম দিবলৈ হ'ব ন তেতিয়া বহ বহুত কষ্ট হ'ব। লাইক মোক লি ট্ৰেলি ফাষ্ট ছেমত কি পঢ়িছিলোঁ মনত নাই।
অ' মোৰো মনত নাই। ফাৰ্ষ্ট ছেম কি মোৰ লাষ্ট-লাষ্ট ছেমতে মোৰ মনত
সেইটোৱে ন' কেনেকুৱা মানে লাহে লাহে কৰি মানে বন্ধ হৈ দিয়াতটো ভাল মানে ভাবো কেতিয়াবা আৰু মানে অলদ প্ৰব্লেম হ'ব বিকজ আমি সেইটো চাৰ্ভাৰ কৰি আছো নাই এতিয়া। অ' মাই গডত এছাইনমেণ্ট বিলাক কৰ পৰাই লিখিম কিতাপৰ পৰা বিচাৰি বিচাৰি এছাইনমেণ্ট লিখিম
অ' নোৱাৰো লিখিব এ ডাইৰেক কসেনোটো মাৰি দিওঁ এতি আমি ৰিপ'ৰ্ট ন ৰিপৰ্ট থৰি না চ'ব নিজে বনাম। এনেও এয়াই ইউজ কৰিমি আহ তে বনা অ', তাৰপিছত বনাবলৈ বুলি কৈ দিম তাৰাপা আহি যাব ডাইৰেক্ট।
অ', কিন্তু এনে ভাবাচোন, যদি নাথাকা হ'লে আমি কিমান টেলেণ্টেড হলোহেঁতেন। আমাৰ এই ৱাৰ্ড, এই চেন্টেছ বনোৱা কেপাবিলিটি হলহেঁতেন। আমিও বনাব পাৰিলোহেঁতেন নিজে ন'।
আৰু, আছে তেনেকে নিজে বনোৱাতো মানুহ আছে।
অতো আমাৰ, আমাৰ, আমাৰ, আমাৰ ঘৰৰ জেনেৰেছন মানে আমাৰ পাঁচ ছয় বছৰ আগতে সেই কিটা
উম, উম, সিহঁতে নিজে শুননিছিলে অ, সেইটোৱে, আৰু মানে সেই নিজে বনোৱা বোৰে তেতিয়া, প্ৰেজেন্টেচনটো নিজে ভালকে দিব পাৰে। এতিয়া আমাক প্ৰেজেন্টেশন দিওঁতে কিন্তু আমাৰ গৰ বৰ হ'ব, কাৰণ আমি, অ, কাৰণ আমি গোটেই খিনি নাজানে ন' ভালকে, চব অনলাইন মাৰি দিয়েহে আৰু আমি পঢ়িও নাচাও গোটেইখিনি। ইমানে এলাহ হ'ব।
অ', আৰু মেইন কথা কি জানা এই আমাৰ যে মই, কিতাপ আজিলৈকে পঢ়ি পোৱা নাই হা, মানে ৰুমছি নবেল, নবেল, মই এই মানুহেটো এনে ফাল তোকেও পঢ়ে ন' কিতাপৰ বাহিৰেও পঢ়ে, মই আজিলৈকে এটাও নবেল পঢ়ি পোৱা নাই জানা নে, আৰু মই ইংলিছ ডিপাৰ্টমেণ্টৰ মানুহ। আজিলৈকে এটা নবেল পঢ়ি পোৱা নাই সেইকাৰণে মই কিতাপ কিনি বেয়া পাও, কাৰণ মই নপঢ়োৱে মই জানোৱে। মই অকল জাষ্ট, ৰূপম ছাৰৰ কাৰণে লৈ যাওঁ আৰু কিতাপখিনি। কিন্তু বহুত পঢ়ে দেই কিন্তু সেইটো মিছা নহয় কিন্তু, জানমণি তুমিও পঢ়া চাগে?
নাই মই কিতাপ নপঢ়ো মই অকল চেত যিপিঠি তাৰ মানে অ, পঢ়ে বঢ়ে লাগিব মানে তাই বুকবোৰত মাৰ্ক কৰি-কৰি থোৱা দেখো।
অ, তাই নিজেও কয় মানে পঢ়ো মই বুলি কিতাপ-কিতাপ পঢ়ো নহয় মই বুলি কয় অ, সেইকাৰণে তাই কিনে আৰু সেইকাৰণে সেইটো প্ৰফিটেবলো হল ন' জল্দি কিনিছে কিতাপ পঢ়িছে আৰে জাপি- জপিও মেলি থওঁ মই কিতাপ খিনি।
মই চিনেছ যি কেইখনমান লৈ লওঁ ৰূপম চাৰৰ কাৰণে বাক কি মই ফাৰ্চ চেমতে কিনিছিলোঁচ
এইবাৰ মই কিন্তু -এইবাৰ মই কিন্তু দুটা কিতাপ কিনিলো দে। পেৰাডাইজ লষ্ট খন কিনিলো যোনটো কিনিব কোৱা নাছিলে কিন্তু মই ভাবিলোঁ পেৰাডাইজ লছ খন একা ইপিক হয় ন, অ, পাছলেও হেল্প কৰিব চাগে বুলি পোৰডাইছ লষ্ট খন কিনিলোঁ য'ত নিকি
নাই-নাই খুলিও চোৱা নাই নামো লিখা নাই কিতাপত লৈও যোৱা নাই কলেজলে। মানে আৰু কি কৰিলো মই এ- এ বুক ৱানহে আহিছিলে ন, চাগে আমাক মই দুটাই কিনি ললে বুক পোৱা নাই বুকতো দুটাই কিনি ললোঁ কাৰণ পাছত হেল্প হ'ব বুলি কিনিছো আৰু সেইটো। মানে মই মোৰ ভিতৰত ক'বাত আছে মানে পাছত পঢ়িম বুলি সেইকাৰণে কিতাপ জমা কৰি ধৰিছো মই। মই ইনষ্টগ্ৰামত। কিন্তু ৰীল আহি থাকে কিতাপ পঢ় কিতাপ মানে এনেকা নভেল এইটো এইটোয়ে নবেল পঢ়ি। কান্দি থাকে ভাবোঁ অ মাই গোট মোৰ হয় আগৰ লাইন দুটা পঢ়ি যাম পিছৰ লাইন। এনেকা হৈ যায় ঐ দছ মিনিট হৈ গ'ল কাটি গলনি?
অ, ঠিক আছে দিয়া ইধৰমেহী বল। ইধৰ মেহী বলনা নেহী হতাহে ঠিক আছে দিয়া।
আহ অিকেক
অহ অহ পিছত পাতি আছোঁ দে।